অ মনত পৰিছেনে নাই বোলে অঁ কি কৰিছা
এয়া তোমাৰ এই ৰুমতে আছো
অ এতিয়া কোৱাত বাহিৰত কৰি আছা কাম হয়
অ', অ', অ'।
অ', ক'ত কৰি আছা এতিয়া?
আৰে তোমাৰ এই ইয়াতে মল এটাত কৰি আছোঁ।
অ', অ', আজি কি নাছিল নে দেউটি? অব আছে নেকি
উম', মানে সপ্তাহত তোমাৰ দুদিন ছুটি ল'ব দিয়ে মানে, মই তোমাৰ আজি লৈছো। আৰু এদিন আছে আৰু
অ অ পিচে ঘৰত কেনেকুৱা
ঘৰৰ ফালে ভালেই ফোন কৰিছিলো কালি ভালেই খবৰ খাতি বোলে
মই পাই থাকো বাৰু দেউ তাক পাইছো সেইদিনাখন মাকো পাইছো
অ
পাই থাকোঁ বাৰু এতিয়া ভণ্টি তোমাৰ সেই আমাৰ আমাৰ কলেজতে আগৰ কলেজতে পঢ়িছে ন সৰুতে পঢ়ি থকা কলেজতে
অ', অ', অ'।
তাতে পৰিছে, মনত পৰে বোলো কালি-কালি কেইটামানক লগ পাইছিলো ল'ৰা আমাৰ সৰুতে মই সৰুতে, সিহঁত আকৌ কেনেকুৱা সিহঁতৰ লগতো থা পাতিলো বোলো তোমালও অলপ মনত পৰি আছিলে।
সৰুতে ভালকে নপঢ়িলো আৰু এতিয়া এয়াই কষ্ট কৰি
এই একো নাই একো নাই, তোমাৰ তোমাৰো একে মোৰো একে বাৰু।
উম, উ, সৰুতে ভাল সৰুতে তে ভালকে নপঢিলো এতিয়া কষ্ট কৰি থাকিব লগীয়া হৈছে, বিশ হাজাৰ টকা পাও এতিয়া কি হ'ব ইয়াত নিজৰ ৰুম ভা়ড়া দিব লাগে তোমাৰ তাৰ পিছত ঘৰত পইচা দিব লাগে, তোমাৰ মোবাইলৰ ৰিচাৰ্জ, খোৱা বোৱা সেই এনেকেই যেনে তেনে চলি আছো আৰু পইচা গোটাব নোৱাৰো মাহত
হ ই অ', অ', সেইটো হয় বাৰু কিনো কৰিবা নহয় এতিয়া, এই লাকত-লাকত থাকিলেহে পাবা তুমি আকৌ কিছুমান বস্তু।
এতিয়া তুমি কি কৰি আছা পিছে?
মই তোমাৰ হেয়া আৰু চাকৰিৰ কাৰণে লাগি আছো অলপ অলপ। ত তোমাৰ ঘৰৰ ঘৰৰ খেতি বাতি আছে তাকে কৰি আছো খেতি বাতিকে দেতা লগত অকণ হাত লগাই দিওঁ দেতা লগত। লগতে
উম। কি কৰিবা আৰু, এয়াই কৰি থাকিব লাগিব আৰু।
উম, উম।
ব ম
এ তোমাৰ এতিয়া হেৰি কেনেকুৱা তোমাৰ তাত ব্যৱহাৰ পাতি কেনেকুৱা তোমাৰ, ভালে নে?
ভালেই ভালেই ভালেই।
কোনোবাই আক' কোনোবাই তোমাক আকৌ বেয়াকে কয় নেকি কিছুমানে, মানুহে আক' কই নহয় আকৌ যে।
নাই সেইবিলাক নাই, নাই অ'। তোমাৰ মই মানে ঘৰতে যাম বুলি ভাবিছো। এ তোমাৰ একেবাৰে যাম আৰু, মইছো ঘৰতে কিবা এটা পইচা কেইটামান আৰু কেইটামান গোটাব পৰা হ'লে ঘৰতে মই কিবা ফাৰ্ম চাৰ্ম এখন মানে তাতেই ঘৰতে থাকিম বুলি ভাবিছো।
অ', হয় নেকি, আহা আহা ঘৰলৈকে আহা কিনো হ'ব নো
এতিয়া মানে তোমাৰ, ঘৰত মানে তোমাৰ দে ত দেতা অলপ বয়সীয়াল হৈ গৈছে না, এতিয়া মায়ে মানে ফোন মায়ে মানে ফোন কৰি কৈছে আহ ঘৰত থাকিব লাগে ল'ৰা এটা, কিবা এটা পুতুকতে কিবা এটা হৈ গ'লে এতিয়া দেউতাউটো যাব নোৱাৰি, মা এতিয়া সেইকাৰণে কৈছে আৰু ঘৰতে কিবা এটা খুলিবি আৰু ঘৰতে
অ', সেইটো হয় বাৰু খুলিবা ঘৰতে খুলিব লাগিব তুমি, এই তুমি তোমাৰ এতিয়া এই দমহা পাতি ঠিক ভা কৰি দিয়ে নে মানে এনে অলপ
এ দুই-দুই তিনদিনমান দেৰি হয় আৰু দমহা পাতি দিওঁ
উম, উম, উম, উম
দুই তিনদিনমান দেৰি হয় আৰু, এতিয়া কি কৰিবা উপায় নাই কৰি থাকিবই লাগিব কিবা এটাতো, সৰুতে ভালকে নপঢ়িলোঁ। কষ্ট এতিয়া কষ্ট পাইছো আৰু যদি ভালকে পঢ়া হ'লে কষ্ট নাপালো হেঁতেন।
কিনো ক'বা আৰু মই সে-সৰুতে আমি ভালকৈ নপঢ়িলো কাৰণে এতিয়া চাকৰিৰ কাৰণে দৌৰি ফুৰিব লগা হৈছে
সেইটোৱেটো সৰুতে যদি ভালকে যদি আমি যদি ভালকে পঢ়া হ'লে এতিয়াতো আৰামত থাকিব পাৰিলোহেঁতেন তেতিয়া যেতিয়া তাহঁতে কৈছিলে ভালকৈ পঢ় ডাঙৰ হ'লে কষ্ট হ'ব কষ্ট
অ', আমি এতিয়া নুশুনিলো আৰু কি নো কৰিবা এতিয়া তেতিয়া মানে এয়া ঘূৰি ফুৰাাই হ'ল।
উম, সৰু দিনটোলৈ মনত পৰে দিয়া
এ মনত পৰে পৰে পৰে, এ পৰে পৰে বহুত পৰে মত পৰে হেই
আগতে গ্ৰুপটো আছিলে গ্ৰুপটো চবতে লগ পাইছিলো আজিকালি কোনোৱে মেছেজ চেচেজ নকৰা হ'ল আৰু লগো নাপাওঁ
কোনে মেনেজটো কৰিব আজি দিনত খবৰ সময় নাহেই চবৰে।
উম, তেওঁ ৰাতি টাইমতো অকমান কথা চথা পাতিলে নিজকো ভাল লাগে।
উম, উম। উম, উম। এ তুমি কি তা-ৰাস্তাফালে আছা ন অলপ।
উম, তোমাৰ এই ৰাস্তালে ওলাই আহিছিলো মানে।
অ', অ'। সেই তাকে বোলো গাড়ীৰ আৱাজ চাৱাজ শুনি আছো, ময়ো সেই তোমাৰ গাঁৱৰ ৰাস্তা ফালেই ওলাই আহিছো।
অ', তোমাৰ এই কাপোৰ চাপোৰ ধুবলগীয়া আছিলে ধুলু তোমাৰ আজি মানে চুটি পাইছো যে বহুত কাপোৰ লেতেৰা হৈ থাকে এতিয়া কি ক'বা আৰু নিজে ধুব লাগিব আৰু ইয়াত অকলে ছো আৰু।
উম, উম। সেইটো হয় বাৰু, কিনো কৰিবা এতিয়ানো।
কিনো কৰিবা, পিছে তুমি ভাত পানী খালা?।
তোমাৰ তুমি খালা নাই?।
মই তোমাৰ নাই খোৱা এই কাপোৰ কানি ধুই তোমাৰ চাহ অকন খাই পেলাই ওলাই আহিছো যাম এতিয়া তোমাৰ এই কিবা অকণ নিম আৰু বনাম আৰু।
উম, উম। এ নিবা ঘৰলেও নিব লাগে নহয় ভালপোৱা এইবোৰ। আ তোমাৰ ঘৰত-ঘৰত পিছে তোমাৰ এটা ভণ্টি-ভণ্টিয়ে কি আমাৰ এটা কলেজতে পঢ়ি আছে ন?।
অ, নাই ওলোৱা নাই ওলোৱা পঢ়ি আছে।
উম, উম। এ কিহত এইবাৰ ক্লাছ কিহত?।
কিবা বি এ কিবা পঢ়ি থাৰ্ড চেম নেকিং।
থাৰ্ড চেম নেকি অ', অ'
এ হেৰি কি হ'ল তোমাৰ এতিয়া তোমাৰ পঢ়া শুনা কিমানলেকে কৰিছিলা তুমি?। কলেজৰ পিছত।
মই তোমাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িলো তাৰপিছত নপঢ়িলো। তুমি পিছত পঢ়িলা নে?।
মই পঢ়িলো তোমাৰ-তোমাৰ থাৰ্ড চেমলেকে পঢ়ি এৰি দিলো মই বাৰু।
অ', এইটো এৰা চাগৌ তোমাৰ মাৰ পাঁচ বছৰ মানেই হ'ল স্কুল এৰা ন।
অ', অ', পাঁচ বছৰ ছবছৰ মানে হৈ গ'ল। বেছিয়ে হ'ল বেছি হ'লেও কম নহয় তোমাৰ ন?। হুম, হুম। পিছে এতিয়া ভাত কি ভাত কি বনাইছা?।
ভাত মই বনোৱা নাই, কিবা অকণ এই মেগীকে নিম নেকি মেগী অকণ নি পেলাই মেগীকে খাম আৰু।
হয় নেকি।
ভাত একেবাৰে ৰাতি খাম আৰু, ব্ৰইলাৰ অকণ আনিম এতিয়া আকৌ
কোন কোন থাকে? কোনোবা লগত থাকে নে নে অকলে থাকা তুমি? অ', হয় নিকি।
উম, লগৰ এটা আহিছিলে তোমাৰ তেওঁ সি গছ-ঘৰলৈ গুচি গ'ল কিবা বোলে হেৰি হৈছিলে। মানে অ, লগত এটা থাকিলে ভাল আৰু সিও অলপ পইচা দিয়ে খোৱা বোৱাৰ ৰুমৰ ভাড়া অলপ দিয়ে, দুটা ফিফ্টি ফিফ্টি এতিয়া মই ৰুমৰ ভাড়া অকলেই দো, তোমাৰ খোৱা বোৱা চব অকলে-অকলে আনিব লাগে।
সেইটো হয় বাৰু। কিনো কৰিবা এতিয়া কোৱা, এ কামটো কৰিব লাগিবই ন', ঘৰখন চলাব লাগিবই উম, উম, এতিয়া সৰুকালটো হৈ থকা নাই আৰু এতিয়া আমি ডাঙৰ হ'লোঁ চব হয়নে। উম, উম। হ'ব আৰু সেনেকে চলি থকা আৰু, কি কিনো কৰিবা ন', এতিয়া উ, পিছে তোমাৰ সিদিনাখন-সিদিনাখন শুনা পাইছিলো সদিনাখন বোলো শুনা পাইছিলো বেমাৰ আজাৰ হৈছিল বুলি ভাল পাইছা নাই এতিয়া?
এতিয়া অলপ ভাল পাইছো অ'।
ভাল হৈছে ন', মইছো সিদিনাখন মাক মানে লগ মাক লগ পাইছিলোঁ সেইফালে তোমালোকৰ ঘৰ ফালে যাওঁতে মই কিবা কাম এটাত
অ'।
তেতিয়া তোমাৰ মায়ে ক'লে কৈছে কি তাৰ জ্বৰে হৈ আছে আমিও যাব পৰা নাই গাঁৱতে বহুত ভিতৰ হৈ যায় যাবলৈ গাড়ী দিগদাৰ হয়, তুমি গাড়ী বাইক এখন কিনিছিলা ঘৰতে আছে
ঘৰতে আছে সেইখন অ'।
উম উম, দিয় বাইক দেউতাইতো চলাব নাজানেই
অ'।
উম, উম, পিছে গৰু চৰু যে আছিলে সেয়া দেউতাই- দেউতাই চাই চাগে ন'।
অ', সেয়া দেতাই চাই আৰু গৰু চৰু গাখীৰ চাখি উঠনা দিয়ে তোমাৰ।
উম, উম, সেইটো হয় বাৰু।
তাকে এতিয়া মই ঘৰলে যাম, উম, তাকে মানে আৰু দুমাহ মান পূজালৈকে চাম তাৰপিছত পইচা কেইটামান যোগাৰ কৰি মই ভাবিছো একেবাৰে মানে ঘৰলে যাম, তাতে কিবা ফাৰ্ম চাৰ্ম এখন বা দোকান এখন খুলি পেলাই তাতে থাকিম বুলি ভাবি আছো মানে।
অ', হয় নেকি, উম, উম। এয়া তোমাৰ এতিয়া হেৰি কেনেকুৱা এ মানে তোম পি এফ চি এফ দিয়ে নে দিয়ে নে নিদিয়ে? অকল তোমাৰ দৰমহাতোৱে দিয়ে। অ', হয় নেকি। উ, পি এফ চি দিব লাগে ন', তোমাৰ নিদিলে বেয়াই তোমাৰ এ বেয়া হয় দিলে ন', নিদিলে-নিদিলে বেয়া হয় ন'।
উম। এতিয়া মানে মোৰ বাইকখনো লৈ থোৱা আছিল যে, চাৰ্ভিচিং দিব পৰা নাই এতিয়া চাৰ্ভিচিং দিবলৈ কোনো মানুহেই নাই মানে।
অ', অ', সিফালে যাব পাৰিম বাৰু।
আমাৰ ঘৰত গৈ পেলাই মানে এতিয়া দেতাও বাইকখ খন চলাব নোৱাৰি, আমাৰ ঘৰৰ ওচৰ মানে পোৱালি খিনি হৈ ভাইটি এটা আছে মানে
অলপ বাৰু শিকিব লাগিব উম উম
মোৰ ভাইটিটোক মানে মোৰ মায়ে ম ম মানে তাক লৈ যাব গৈছিলো তাৰপছত মায়ে ক'লে তাক নালাগে সি বহুত প কিবা এটা হৈ যাব পুতু কথা মানে বাইকখন মই কষ্টত লোৱা নাই মৰমত
অ উম সেইটো হয় বাৰু তোমাৰ এক এক লাখ বিশ হাজাৰ মান লৈছে নেকি ন সেইখন অ অ সেই তোমাৰ অ এইটো মানে মই এতিয়া বাইকখন ধাৰিচি মাৰা হ'ল নে নাই ই য়ে মাই চম মৰা হ'ল নে নাই উম, উম, তোমাৰ এতিয়া হেৰি কেনেকা হ'ল এ মানে কি কালাৰ আছিল বাইকখন নীলা পালচাৰ আছিল নেকি ন', পালচাৰ
অ', পালচাৰ টু টুৱেণ্টি।
অ', অ', ঠিকেই আছিলে, কিনিছিলা ভাল ন', এতিয়া চলাব নোৱাৰা ন', তুমি
তাকে যাওঁহে এদিন দুদিনৰ কাৰণেহে
উম উম
একেবাৰে ঘৰলৈ গলে চলাম আৰু
সেইটো হয় বাৰু চলা ভালকে চাইলাই থাকিলে ভালে ময়ো চলাবলে তোমাৰ বাইকখন আকৌ তেলৰ কথাও থাকে নহয়
উম
তেলৰ কথাও থাকে ন সেইকাৰণে তোমাৰ মানে উম উম চলাব বিচাৰিছিলো কিন্তু চলাব নোৱাৰি নহয় তাতে মানে থাকে আকৌ তেলৰ কথাও থাকে ন সেইকাৰণে
মোৰ তেল তোমাৰ যোৱা মাহত মই আমাৰ ফুল টেংকি ভৰাইছিলো এতিয়া তোমাৰ আছে অলপ আছে হাফ টেংকিৰ ওপৰতে আছে বাৰু এতিয়া উ উম কিন্তু কোনো নচলাই যেতিয়া মাজে মাজে মানে ষ্টাৰ্ট দিবলৈও মানুহ নাই মানে তোমাৰ
উম উম অ সেইটো হয় বাৰু মোক কৈছিল দেউতাই কৈছে কি বাইকখন তই ৰাখ ইটো নাহে ইয়াৰ ঘৰলৈ অহাই নাই মই ৰাখিবলৈ মানে তোমাৰ ইতিয়া মোৰ অৱস্থা পাতি ইমান ভাল হোৱা থকা আাছিল ন মানে তেলৰ তেলৰ এতিয়া তেলতো তেলতহে চলিব সেইখনতো পানী ন
উম সেইটোৱেতো এতিয়া তেলৰ দামো তোমাৰ বহুত বুলে শুনিছো আমাৰ এইফালে এতিয়া মই তোমাৰ ইয়াত এতিয়া অকণমান অফিচ এ তোমাৰ ডিউটি য'ত কওঁ তাত অকণমান দূৰ হোলো মই লৈ যাব পাৰিম এতিয়া মানে ৰুমৰ পৰা মোৰ ওচৰতে খোজ খোজুৱাই গ'লেই হয় মানে সেইকাৰণে
পাঁশ মিটাৰ নে ছশ মিটাৰে হয় তোমাৰ ৰুৰ পৰা ৰুমৰ ভড়াটোও বেছি হলে তোমালোকৰ হয়নে
অ আকৌ বাইকখন আনিলে আকৌ তেলৰ খৰচৰ কথা আহি যাব সেইকাৰণে নাই অনা মানে তুমি যদি পাৰা যদি লৈ যাবা বাইকখন চলাই থাকিব পাৰিবা দুমাহ তিনিমাহ মান তাৰপিছত মই যোৱাৰ পিছত বাৰুতে মই চলাব পাৰিম আৰু
মই মানে সেই মই সদায় চলাব নোৱাৰিম আৰু সদায় চলাব নোৱাৰিম তেল চেল ভৰালে কেতিয়াবা চলাম বাইক এনেকে চলাম আৰু উম বাকী তোমাৰ এতিয়া বাইকখন তোমাৰ লোৱা কেইদিনমান হৈছিলে
তোমাৰ মোৰ চাৰি মাহ হৈছে চাৰি মাহ
অ বেছি দিন হোৱা নাই তুমি সেইদিনাখন আহোতে লৈছিলা ন তোমাৰ ছমাহৰ আগত লোৱা আহোঁতে লৈছিলা নেকি ন
উম মই তোমাৰ নলওঁ বুলিয়ে ভাবিছিলো তাৰপিছতে এ গাঁৱলৈ আহিলো আকৌ কাৰোবাৰ লগত তুমি খোজুৱাই ঘূৰি ফুৰিবা নেকি সেইকাৰনে ভাবিলো এ লৈ লওঁ আৰু
উ উম উম মোক মই গম পোৱা নাছিলো বাৰু তুমি তুমি লোৱা বুলি গম পোৱা নাছিলো তাৰ পিছত তুমি ল পিছত তুমি যোৱাৰ পিছত, গুৱাহাটী যোৱাৰ পিছতে গম পাইছো মই বাৰু। এ এই বাইকখন ল'লে তাৰপিছত মায়ে মই ঘৰলৈ গৈছিলো তোমালোকৰ, তাৰপিছ মায়ে কলে, কৈছে কি বাইক-চাইক লৈছে শুনো এনে বুলি ক'লে মায়ে তেতিয়া মা চাহ তাহ খাই সন্ধিয়া সেইদিনাখন, ছয় বাজি মানত গৈছিলো মই। উম উম
যাবা কেতিয়াবা গৈ থাকিবা। মই-মই গলে যাম বাৰু এইবাৰ গলে একেইবাৰে যাম আৰু এতিয়া আকৌ গ'লে আকৌ পইচা খৰচ হব আকৌ আহা খৰচ হব যোৱা
উম উম উম উম উম উম সেইটো হয় বাৰু পিছে তোমাৰ এতিয়া হেৰি কাম এতিয়া তুমি সন্ধিয়া কাইলৈ যাবা আৰু ন আজি
কাইলৈ আজি ছুটি আছে তোমাৰ মানে সপ্তাহত দুদিন ছুটি হয় মানে
উম সেইকাৰণে মই ফোন কৰিছিলো উম মানে সেইকাৰণে আৰু কৰিছিলো ফোন